হেল্ল' অহ অহ সুধি আছো।
কোৱা।
মোৰ মাতটো আহিছে নে ভাল কৰি?
হয় হয় আহিছে।
অ সেই চৰ্দি কাৰণে অলপ বেলেগ বেলেগ লাগিব পাৰে হা।
অ অ।
বাকী খবৰ পাতি কেনে?
ভালে ভালে দিয়া বৰ্তমান, তোমালোকৰ?
অ ঠিকে আছে এইখিনতো।
অ ভাত পানী খালা?
অঁ খালোঁ, তুমি?
মই খোৱা নাই ৰবা মানে অকনমান উঠাত দেৰি হল মানে চাহ খালো, খাম এতিয়া আৰু বনাই আছে।
অ' ঠিকে ভাতটো জল্দি খাই ল'বা কাৰণ দেৰিলৈকে ভাত খালে ভাল নহয় ন।
হয় হয়। মানে অকনমান যে ৰাতি মানে লাইনটো নাছিল যে গৰম বহুত যিহেতু গৰম দিছিলটো টোপনি অহা নাছিল সেইকাৰণে আৰু অকনমান দেৰি হ'ল উঠোতে।
অ' ঠিকে একো নাই
এনে গ্ৰীষ্ম কালৰ বন্ধত অসকালৈ যোৱা নাই নেকি বাৰু
নাই বেছি নহয় মোৰ অলপ এ কাজিৰঙা একবাৰ ফুৰিব গ'লো মানে এই দুই সপ্তাহ আগতে বা আৰু সেইটোৱে আৰু বেলেগতো যোৱা নাই তুমি?
মইও যোৱা নাই বাৰু যাম যাম কে ভাবি আছো কিন্তু যোৱা হোৱা নাই। বাৰু কাজিৰঙাত এনে ধৰি লোৱা কেনেকুৱা ধৰণৰ বস্তু বোৰ বা জন্তুবোৰ দেখিলা এনে
অ' এক ছেকেণ্ড ৰ'বা। অ' হেল্ল' হেল্ল'
অ' কেনেকুৱা ধৰণৰ এনে জীৱ জন্তু হওঁক চৰাই চিৰিকতি বিলাক।
মই কৈ আছোঁ শুনা মানে আমাৰ লগৰকেইটা মানে প্লেনিং আছিল মানে আমি আমি কাজিৰঙা নাযাও হঠাত মানে বেলেগত যোৱা প্লেনিং আছিল। অত আমি যাওঁ যাই থাক যাই থাকো অৎ আমাৰ মনৰত আহিলে কি কাজিৰঙা মানে কেতিয়াবা ফুৰিবোৱা নাই যাই পোৱা নাই। লগৰতো ভাবিলো আমি কাজিৰঙাতে যাওঁ। তো কাজিৰঙাত গ'লোঁ গৈ কিনে আমি মানে এই যে হাতী যে চাফাৰী যে আছে।
হয় হয়।
হাতী চাফাৰী উঠিছো মানে বহুত ভাল লাগিছে মানে চাৰিওফালে হাতী চাফাৰীত ফুৰিলো তাতে যাই কেনে বহুত ৰখিবলগীয়া হৈছিল কিন্তু আমি। এশিঙীয়া গড় যে আছে এশিঙীয়া গড় চাব কাৰণে গৈছিলো। ইমান মানে নাই চুন বেছি কাজিৰঙাটো আজিকালি।
হয় হয় মানেটো যিমান কিছু পৰিমানেটো নোহোৱাই গাল মানে আৰু ধৰি লোৱা কৰ'বাত। বহু কম পৰিমানে এতিয়া সেই এশিঙীয়া গঁড় আমি আৰু দেখিবলৈ পাওঁ।
অ' সেয়াই মই ভাবিলো ক'ত ইমান মানে ইমান বিচাৰি আছো বিচাৰো মাত্ৰ দুটাই অকল গড় দেখা পাইছো
অ'
মানে গড় দেখাই পোৱা নাই আমি ইমান বিচাৰো বেলেগ কিবা দেখা পাম তাৰপিছত সাপ দেখা পাইছো অজগৰ সাপ আৰু বিভিন্ন প্ৰকাৰৰ বন্যপ্ৰাণী যেনেকুৱা বান্দৰ দেখা পালো অলপ কি কয় এইটো নল গাহৰি। বহু বিভিন্ন চৰাই ধুনীয়া চৰাইবোৰ চাই বহুত ভাল লাগিছিল। বহুতো বিভিন্ন ৰঙীন চৰাই উৰি আছিল আকাশত। নাযাও এইটো কয়। আৰু বহুতো এনেকা আৰু মহ বনৰীয়া মহ ইত্যাদিও দেখা পালোঁ। ভালে লাগিছে যাই
হয় হয় এনে বাৰু যেতিয়া আমি আৰু ধৰি লোৱা অভয়াৰণ্য হওক বা আমি যে তিয়া আৰু পাহাৰীয়া অঞ্চলৰ পিনে যাম তেতিয়া আৰু আমাৰ তাত যায় আৰু ভাল লাগে। বা আমাৰ তাত থকা চৰাই - চিৰিকটিবোৰৰ যি আৰু গুণ - গুণনি বা আমাৰ শব্দ হওক বা আমাৰ জীৱ - জন্তুবোৰ যেতিয়ালৈ আমি দেখা পাওঁ তেতিয়াৰো আমাৰ বহুতো ভাল লাগে আৰু যেতিয়া এতিয়া চোৱা আমাৰ তুমি ক'লাই যে আমাৰ এশিঙিয়া গড়টো আমাৰ বৰ্তমান সময়ত বহুতো নোহোৱা আহি গৈছে বা কি হ'বলৈ ধৰিছে আৰু। লাহে - লাহে গতিকে আমাৰ অসমীয়া গড়টো আমাৰ অসমৰ বাবে এই গৌৰৱ। বা আমাৰ এক জাতীয় সম্পদ আমাৰ হৈছে গড় বা আমাৰ গড়ে আৰু আমাৰ অসমক চিনাকি কৰিছে বহু গুণে। গতিকে সেই গড়টোৱে যদি আমি আৰু সংৰক্ষন কৰি ৰাখিব নোৱাৰো তেতিয়াহলে আৰু আমি কেনে হব বা আমি আহিব লগীয়া ভৱিষ্যত প্ৰজন্মক আমি কি বাট দেখুৱাম বা আমি কি ক'ম তেওঁলোকক? গতিকে আমি গঁড় বুলিয়ে নহয় আমি সকলো ধৰণৰ জীৱ - জন্তু হওক বা আমাৰ চৰাই - চিৰিকত কিবা আমাৰ বিভিন্ন ধৰণৰ সাপৰ প্ৰজাতিবোৰ আমি সংৰ ক্ষণ কৰি ৰখাটো আৰু অত্যন্ত জৰুৰী। কাৰণ তুমি চোৱা যে আমাৰ সাপৰ দ্বাৰা আমি সাপৰ যিবিলাক আৰু বিষাক্ত সাপৰ দ্বাৰা আমাৰ তাৰ বিষৰ জৰিয়তে আৰু আমি বিভিন্ন ঔষধ বনাই বুলি আমি আৰু জানো গতিকে যদি সেই সাপৰ বিলুপ্তি হৈ যায় বা নোহোৱা হৈ যায় তে তেনেহলে আৰু কেনেকুৱা হব বা আমাৰ বেমাৰ - আজাৰে গাত লোপ পালে বা দেখা দিলে আমি কেনেকৈ আৰু চিকি সা কৰিম আৰু আমাৰ দেহৰ? গতিকে আৰু ইয়াৰ ওপৰত আমি আৰু সকলোৱে গুৰুত্ব দিয়াটো আৰু অত্যন্ত জৰুৰী। তুমি কি ভাবা এনে?
অ তুমি যি কৈছা একদম ঠিকে কৈ আছা বাৰু মুঠতে। মানে চোৱা সা মানে সকলো জন্তুৰে এটা এটা কাম থাকে বা যেনেকুৱা ভাবি লোৱা অ' কি কৈছো সাপ সাপৰো এটা সুবিধা আছে আৰু অসুবিধা দুয়োটাই আছে, সাপে যদি আমাক যদি খুটিয়াই দিয়ে যিহেটো আমাৰ মানুহৰ মৃত্যু হব কিন্তু সেই সাপৰ পৰা যে আমি বিষটো লৈ যদি আমি যে বৈজ্ঞানিক ধৰণে যে টো পৰীক্ষা - চৰীক্ষা কৰোঁ তেতিয়া সেই কাম কৰে চ কিবা কৰ টেষ্টিং কৰি কিনে সেই সাপৰ বিষ টোৰ পৰা আমি এ বহুতো মূল্যৱান ঔষধো বনাব পাৰে জানানে?
আচ্ছা আনৈ তাত।
মানে সেয়াই মানে সকলো জীৱ যেনেকে সাপৰে অকল নকওঁ বহুতো আমাৰ পৃথিৱীত যিমানৰ জীৱ - জন্তু আছে সকলোৱে মানে ইজনৰ সিজনৰ ওপৰত নিৰ্ভ আমি এইবোৰ আম আমি যি কওঁ যদি পৃথিৱীৰ আমাৰ বনাঞ্চল আমাৰ বনাঞ্চলত যিমানো জীৱ জন্তু সেইবোৰো যদি শেষ হৈ যায় মানুহক তিয়াই থাকিব নোৱাৰে কাৰণ এজন কাৰণ মানুহো এটা বেলেগ জন্তুৰ ওপৰত নিৰ্ভৰ আছে, সকলোৱে কাৰণ মানুহ যদি ভাবিলো এনে উদাহৰণ মই এটা দিলো ভাবিলো আমি জাষ্ট মানুহে চৰাই - চিৰিকটি শাৰ এইবোৰ সেই অ এইবোৰ যে শেষ কৰি দিয়ে মানুহে যদি চাবাচো ধানৰ খেতিবোৰ যে খেতি - বাতি আৰু হব নোৱাৰো? কাৰণ তেতিয়া নিগনি এইবোৰ বিভিন্ন এইবোৰ প্ৰাণীবোৰে এই ধান এই খেতি - বাতিবোৰ নষ্ট কৰিব সেইটো কাৰণে সেই মানে এজনে সিজনৰ ওপৰত নিৰ্ভৰশীল হয়।
হয়, যিটো অলপ খাদ্য শৃংখল আমাৰ সেইটো আমাৰ প্ৰকৃতিয়ে আৰু বচাই আছে বা জীৱ - জন্তু হওক বা আমাৰ মানুহবোৰে আৰু সকলোবোৰ লগ লাগ
অ' তুমি ঠিকেই কৈছা মানে সেই খাদ্য শৃংখলাটো মানে ভাঙিব ভাঙি যাব নালাগে নহলে মানে আৰু তেতিয়া যদি খাদ্য শৃংখলাটো যদি ভাঙি যায় তেতিয়া হলেতোৰ মানে সকলো শেষে হৈ যাব আৰু কাৰণ ইজন সিজনৰ ওপৰত যদি নিৰ্ভৰ নিৰ্ভৰ হৈ আছে যদি খাদ্য শৃংখলা ভাঙি যায় তেতিয়াহলে সকলোৰে খোৱা লোৱা জীয়াই থকাত আৰু একদম অসুবিধা হৈ যাব একদম
হয় হয় একেবাৰে ঠিক কথা কৈছা তুমি এইটো এ এতিয়া যদি আমি চাবলৈ যাওঁ আমি আমি নিজেও আমি অ ধৰি লোৱা আমি চৰাই চিৰিকটি হওক বা জীৱ জন্তুবোৰক আমি অন্যায় কৰিব নালাগে বা তেওঁ আমি যেনেকুৱা আৰু ঘৰৰ লোক আমি সকলোৱে আৰু মিলা প্ৰীতিৰে আমি একেলগে থাকো ঠিক তেনেদৰে তাতে আৰু আমি তেওঁলোকৰ জীৱ জন্তু হওক বা চৰাই চিৰিকটি তেওঁ নিজা মতত তেওঁলোক কৰ নিজা মতত আৰু আমি থাকিব দিব লাগে কাৰণ তুমি চোৱা আমাৰ মানুহবোৰে আৰু নিজৰ মুখৰ তৃপ্তিৰ কাৰণে আমাৰ বিভিন্ন চৰাই চিৰিকটি হওক বা জন্তু বোৰ মাৰি কিনে আমাৰ মানুহে খায় গতিকে তেওঁলোকৰ সেই চৰাই চিৰিকটিয়ে হওক বা জীৱ জন্তুবোৰো তেওঁ তেওঁলোকৰ প্ৰাণ আছে বা তেওঁলোকৰ জীয়াই থাকিবলৈ তেওঁলোকৰো আৰু মন আছে গতিকে আমি যদি সেইবোৰক হত হত্যা নকৰি আমি যদি না নাখাওঁ বা তাক যদি আমি ভালদৰে সংৰক্ষণ কৰি ৰাখিব পাৰো সেইটো আমাৰ উম নিজৰ কাৰণে ভাল লগতে আমাৰ প্ৰকৃতিটোৰ কাৰণে ভাল এতিয়া তুমি চাবা যে আমাৰ যিবিলাক আৰু চোৰাং চোৱা বেপাৰী আছে সেইবোৰে আমাৰ অৰণ্য বৰণ্য আদিত মাইক গড়ৰ লগতে আমাৰ যিবিলাক হাতী আছে সেই হাতীৰ দাঁত আৰু গড়ৰ খৰ্গবোৰ অহ যোন টো হত্যা কৰি আমাৰ সেই সজুলিবোৰ মা লৈ আহে আৰু গতিকে আমি সকলোৱে জানো যে এই যিবিলাক সঁজুলি এই সঁজুলিবোৰ আমাৰ অ বাহিৰৰ বজাৰত আৰু অত্যাধিক দাম গতিকে আমাৰ সেই চোৰাংচোৱা বেপাৰীসকলে আৰু সেই জন্তুটো হত্যা কৰি তাৰ সেই সজুলিবোৰ আৰু লৈ আনি বাহিৰৰ বজাৰত বেচি দিয়ে গতিকে আমি তেনেকুৱা ধৰণৰ কামবোৰ কৰিব নালাগে বা আমি কৰিবলৈও বাধা দিব লাগে বা চৰকাৰ চৰকাৰেও ইয়াৰ ওপৰত তো গুৰুত্ব দিব লাগে যে বা আমি চৰকাৰক বৰ্তমান সময়ত ধন্যবাদো দিব লাগিব যে আমাৰ বিভিন্ন ধৰণৰ অভাৰণ্য অৰণ্য আদি অ স্থাপন কৰি তাত আমাৰ জীৱ জন্তু বোৰ সংৰ ক্ষণ কৰিছে লগতে বিভিন্ন ধৰণৰ প্ৰকল্পৰ জৰিয়তে শেষ হৈছে
তুমি একদম ঠিকেই কথাটো কৈ আছা মানে মানে আজিকালি সময় য়া এতিয়া অলপ কমিছে জানা মতে মই আগতে যে ঊনৈছশ হ দুই ঊনৈছশ শতিকাৰ একদম শেষ ফালে শুনিছিলো মই মানে সকলো ফালে আমাৰ আফ্ৰিকাৰ পৰা এছিয়া মানে পৃথিৱী মহাদেশ আছে দেশবোৰৰ সকলো চিকাৰৰ পৰিমাণটো একদম বৃদ্ধি পাই গৈছিল বোলে সকলো জন্তুৰে মানে চিকাৰী মানে বহুত হৈছিল তেতিয়া মানে আমাৰ যে ফৰেষ্ট গাৰ্ডবোৰ যে আছে ইমান সক্ৰিয় নাছিল আজিকালি মানে কি হৈছে চৰকাৰে মানে এইটো বস্তুৰ অধিক গুৰুত্ব দিছে বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ বিভিন্ন এ অভয়াৰণ্য সৃষ্টি কৰি আছে লগতে মানে একদম মানে চিকৰটি বঢ়াই দিছে মানে একদম মানে যাতে একো চিকাৰ টিকাৰ মানুহে কৰিব নোৱাৰে লগতে আৰু ক'ব লগা গলে আৰু বন্যপ্ৰাণীৰ কাৰণে বহুতো সুৰক্ষাৰ কাৰণে কামো কৰি আছে। মানুহবোৰ সকলোৱে মিলি আছে আৰু সেইয়াই সেইটো কাৰণে আৰু লাহে-লাহ আজিকালি মানে মানুহবোৰক বহুতো বুজিছে কাৰণ এইবোৰ জন্তু যদি নাইকিয়া হয় পিছত ভৱিষ্যতে আমাৰ মানুহৰ কাৰণে বহুতো ডাঙৰ সমস্যা হ'ব পাৰে। ত' সেইটো কাৰণে মানুহবোৰৰ বহুত এইবোৰ গুৰুত্ব দিছিল বৈজ্ঞানিক পদ্ধতি জানাই চাগে বৈজ্ঞানিক পদ্ধতিৰে আজিকালি জীৱ-জন্তুসমূহ বহুতো বিলুপ্তিৰ যিবোৰ আজি শুনিছে যেনেকে বহুতো এনেকুৱা জীৱ-জন্তু আছে বিলুপ্তি-বিলুপ্তি প্ৰকাৰ বিলুপ্তি হ'ল হয় একদম। কিন্তু বৈজ্ঞানিক বৈজ্ঞানিকসকলৰ প্ৰচেষ্টাৰ ফলত সেইবোৰ আকৌ পুনৰ যাতে আৰু সিহঁতৰ জনসংখ্যা বৃদ্ধি কৰি দিছে।
হয়।
ত সেইয়াই মই কলো। মই সেইটোৱেই কৈছো মানে আৰু যদি এইটো আমি যদি গুৰুত্ব দিওঁ তেতিয়াহ'লে আমাৰ বহুতো এনেকুৱা যিবোৰ প্ৰাণী বিলুপ্তি পৰ্যন্ত বিলুপ্তি প্ৰায় হ'ব পৰ্যন্ত পাইছে। সেইলোকৰ জনসংখ্যা আকৌ পুনৰ বৃদ্ধি কৰিব পৰা যাব।
হয়। গতিকে আৰু ইয়াৰ ওপৰত আমি সকলোৱে সচেতন হোৱাতো দৰকাৰ আৰু।
অঁ ঠিকে কৈছা তুমি কাৰণ উ কাৰণ এইবোৰ জীৱ-জন্তুসকলেও আমাৰ পৃথিৱীৰৰে এটা অংগ হয়। এই পৃথিৱীবোৰ গুচি গ'লে আমাৰ পৃথিৱীৰ কাৰণে বহুত ক্ষতি হয়। যদি এটা জীৱ-জন্তুও যদি গুচি যায় এতিয়া তেওঁ সেই জীৱ-জন্তুৰ লগ প্লট জড়িত দহ দহটা জীৱ-জন্তুৰ মৃত্যু হৈ যাব এনেকুৱা সমস্যা হয়।
হয়-হয় গতিকে ঠিক আছে বাৰু দিয়া। ইয়াৰ ওপৰত কথা পাতি ভাল লাগিল বা কিছু কথা তোমাৰ পৰা জানিবও পাৰিলো।
উম-উম। ঠিক আছে দিয়া।
উম দিয়া ধন্যবাদ।